কি কৰি আছা?
এ দোকানত আছো মই।
তোমাৰ নিজৰ দোকান নেকি?
উম মোৰ নিজৰে দোকান তুমি কি কৰি
এ আছো এনেই খবৰ ভাল?
আছে মোটামুটি তোমাৰ
উম ভালেই বাৰু
তুম কি কৰি আছা?
আছো এনেই।
অ, বাকী কি কৰি আছা তুমি পঢ়ি আছা নে বেলেগ?
পঢ়ি আছো, পঢ়ি আছো বি এ পঢ়ি আছো।
অ, বি এছ পঢ়ি আছা, কি কৰিব কি কৰিবা ফিউচাৰত?
পিছত ভাবিছো মানে এনে ইন্টাৰভিউ চিন্টাৰভিউ মানে দিম যদি, চাকৰি হয় হ'ব, নহ'লে প্ৰাইভেট জব কৰিম।
অ অ, কিবা এপ্লাই চেপ্লাই কৰি আছা নেকি চাক
এপ্লাই এপ্লাই কৰা নাই, এইবাৰ কৰিমহে।
অ কৰি থাকিবা মাজে সময় ওলাই থাকেটো বহুত কিবা কিবি
অ তুমি কৰিছা নে নাই?
মই কৰা নাই মই মানে দোকান খুলিছো না এটা দোকান খুলিছো আৰু এটা দোকান খুলিম মানে মই অ তাতে মই ৰিপেয়াৰিঙৰ কাম কৰিম আৰু তাতো গেলামালৰ দোক কান আছে
উম ঠিকে আছে দিয়া ঘৰ ক'ত তোমাৰ
ঘৰ মোৰ ঘৰত ঠেলামৰা আশে পাশে আছে মানে এই লোকেশচন তো কব নোৱাৰি
অহ সেইটোৱে উম
উম উম তোমাৰ ঘৰ তেজপুৰ
অ মোৰ তেজপুৰ
উম ঠিকে আছে। বাকী ভাত পানী খালা।
ভাত পানী খোৱা নাই ৰুটি খালো ভাত খাম দেৰিকে তুমি
ভাত খাম ভাতে খোৱা নাই মানে ৰুটি খালো মই চাহ খাই ওলাইছো মানে ঘৰৰ পৰা এতিয়া।
অ ঘৰত গৈ খাবাগে নে, নে তাতে খাবা?
এই দোকানতে খাই লম এতিয়া বন্ধ কৰা টাইম হোৱা নাই না। বাৰটাৰ পাছতহে বন্ধ কৰিম তেতিয়া গৈ খাম আৰু কিবা এটা।
অ তুমি মানে পঢ়া কমপ্লিট কৰিলা।
অ মোৰ পঢ়া কমপ্লিট মানে মই এই কি কিবা কি বুলি কয় ছেকেণ্ড ইয়েৰ লৈকে মই পঢ়িছোঁ। তাৰপাছত মই আই টি আই আই টি আই কৰিছিলো যে দুই বছৰ।
অ অ।
আই টি আই কৰাৰ পাছত এতিয়া দোকানে কৰি আছো। আৰু বেলেগ উম মাজে সময়ে বেলেগ। কামো কৰিছো কুৱাইৰিঙৰ কামো কৰিছোঁ মোৰ ইলেক্ট্ৰিচিয়ান হয় যে।
উম ঠিকে আছে বাৰু। ঘৰত কোন কোন আছে?
ঘৰত আছে মা আছে দেউতা আছে মই আছো দাদা এটা আছে।
অ তুমি সৰু মানে।
উম আৰু। তোমাৰ ঘৰত কোন কোন আছে?
মোৰ মা, দেউতা, মই, দাদা।
অ ঠিকেই আছে। আৰু বেলেগ কিবা হেৰি কৰা নাই না। তাই ইয়াতে সোমাই আছে এতিয়া। কাৰীয়াতে হেৰি কৰি আছা মানে।
অ এতিয়া মানে বেলেগ কৰা নাই তেনেকে এই বি এ টো কমপ্লিট হলেহে কৰিম আৰু।
অ ত বেলেগ কিবা হেৰি এটা আছে সেইটো কিবা এপ টো ট্ৰাই কৰিব পাৰা ত।
কি এপ?
কি বুলি আছিল টো গোটবাল গোটবাল। তাতে তোমাৰ ইন্টাৰনেচনেল কোম্পানী বিলাক আছে ন ডাঙৰ ডাঙৰ কোম্পানী যোন বিলাক উম গুগল, মাইক্ৰ'চফ্ট আৰু বহুত কিবা কিবি কোম্পানী আছে ন ডাঙৰ ডাঙৰ। সেই কোম্পানী সেই কোম্পানী বিলাকে মানে এক্সট্ৰাকে তোমাক তাতে কিবা তোমাৰ কডিং শিকাব আৰু বহুত কিবা কিবি শিকাব সিহঁতে। আৰু তুমি যে শিকিবা না তাতে, তাতে শিকাৰো তোমাৰ মানে পইচা দিব তোমাক। কিবা কিবি অলপ চলপ দি থাকিব ৰিৱাৰ্ড হিচাপে দি থাকিব। আৰু তুমি শিকি শিকিবও পাৰিবা তাতে। আৰু তাৰ পাছত ভালকে শিকিব পাৰিলে মানে তাতে কিবা জব পপন নেছুতিয়াই আহে না।
অ অ।
তাতে পাই যাব জপ তক মই ট্ৰাই কৰি আছো মানে, হম।
উম কম্পিউটাৰটো বাৰু শিকিলো ওৱান ইয়াৰ্চ।
অম কম্পিউটাৰ শি শিকিলা নি তাতে কিক কি শিকিলা, কদিং লেংগুৱেজ শিকিলা?
মই অ মানে হেৰি তাত এ ডি চি কৰ্চটো যে মানে এ দি চি এ টৰ্চটো যে মানে তেলি চেলি চব সোমাই থাকে।
তাত কি কি শিকিলা মানে কম্পিউটাৰত?
কম্পিউটাৰত এই যে হেৰি এ কেলেণ্ডাৰ বনোৱা। আৰুো ফোৱা পাছপোৰ্ট ফটো হেৰি কৰা কিবা কিবি মানে সেইবোৰ শিকিছো আৰু আৰু মোৰ শিকা মানে টি শিকা মানে কি হ'ল জানা মোৰ দিন হ'ল বাদ ঘৰত মানে কম্পিউটাৰ চম্পিউটাৰ নাই না অলপ পাহৰি যোৱা হৈছে আকৌ যদি আকৌ যদি কৰোঁ তেতিয়া মনত আহিব ইমানলৈকে পাহৰি যোৱা নাই বাৰু
হু হু ময়ো কৰি আছিলো একবছৰ মান কৰিছিলোঁ। কৰাৰ পাছত ভাল নালাগে এতিয়া যোন কেইটা কৰাইছে ছাৰে না মই খালি চাৰ্টিফিকেট চাৰ্টিফিকেটৰ কাৰণে মই গৈছোঁ নহ'লে মই এনে পাৰি থাকো মানে ঘৰতো আছে যে আছে মানে তাকে কৰি থাকোঁ অলপ চলপ।
উম
আৰু কডিং লেংগুৱেজ কি শিকিব লাগে আমাক আমাৰ অ' মানে আমাৰ অসমত কি হয় জানা মানে কম্পিউটাৰ বুলি কিবা হেৰি ইণ্ডিয়াত মানে অসমত নহয় ইণ্ডিয়াতে কম্পিউটাৰ বুলি ক'লে সিহঁতে এ এম এছ এক্সেল তেক্সেল আৰু কিবা কিবি কেইটাই বুজিব মানে বেলেগ লিংগুৱেজ লেংগুৱেজ যেনেকা জাবা আছে আৰু বেলেগ কিবা কিবি আছে সেইকেইটা শিকিব লাগে, উম। আৰু বেলেগ শিকিলা?
জাবা হা
এ পাইথন-পাইথন
পাইথন এখন নাই শিকা।
শিকিব লাগে এই কেইটা মইতো টাইমৰ কাৰণে শিকিব পৰা নাই মই শিকিলোঁ হয়।
যিখিনি ধৰ শিকাইছে সেইখিনিহে শিকিব
উম আমাৰ ইয়াততো নাই ইমান কিবা হেৰি।
অ'
এনেই কিবা লিংগুৱেজ কেইটা শিকিলে বেলেগ কানট্ৰিচ ফালে তোমাৰ কিবা হেৰি বহুতো অপৰচুনিটি থাকে মানে বহুত কিবা কিবি ওলাই থাকে যে।
উম।
শিকিব লাগে এইকেইটা কডিং চডিং আৰু কিবা কিবি কৈ থাকে না।
উম তুমি চোন ইণ্টাৰভিউ চিটাৰভিউ দিব পাৰা কিয়নো নিদিয়া?
ইণ্টাৰভিউ চিণ্টাৰভিউ মই মানে কি আৰু ক'ম মই মানে মানুহটো অলপ এলেহুৱা টাইপৰ।
অ' সেইটোৱে চবৰে মাইণ্ড ছেট বেলেগ না।
মোৰ মাইণ্ড ছেটটো মানে অলপ বেলেগটো মই মানে নিজে কিবা এটা কৰিম বুলি ভাবি আছোঁ মানে।
অ' ঠিকে আছে।
মই মানে অলপ এলেহুৱা টাইপৰ মানে ঘৰৰ পৰা ওলাব মানে হেৰি নকৰোঁ মানে।
অ'।
ঘৰত থাকি কিবা কিবি কৰিব চাওঁ মানে মই কিবা এটা।
বেলেগ বিজনেছ তিজনেচ কিবা এটা কৰিম বুলি ভাবি আছোঁ।
তুমি ইয়াত কৰা কিমান দিন হ'ল?
হো-হো-হো।
তুমি এপটোত কৰা কিমান দিন হ'ল?
মোৰ এপটো উম পোন্ধৰ বিশ দিন মান হ'ল। তোমাৰ কিমান দিন হ'ল?
এই মোৰ কালিৰ পৰা কৰিছোঁ।
অ' কেইটা টাস্ক কমপ্লিট কৰিলা ফোন এ ফ্ৰেণ্ডৰ?
পাঁচটা হ'ল।
পাঁচটা?
অ'
মোৰো-মোৰো হৈ গ'ল হয় মই মানে ইমান মানে ফোনত কথা পাতি ভাল নাপাওঁ যে। সেইকাৰণে মোৰ কিমান হৈছে জানা, মোৰ উম পোন্ধৰটা হয় পোন্ধৰটা হৈ গ'লে হয় মানে বেলেগে কল কৰিছে না। মোৰ বাৰটা মান কমপ্লিট বাৰটাৰ ভিতৰত তিনটা ৰিজেক্ট হৈ গ'ল মানে যাৰ লগত কথা পাতি আছা কৰিছিলোঁ সিহঁতে বেয়া ৱৰ্ড ইউজ কৰিছে কাৰণে মোৰ মানে ৰিজেক্ট হৈ গ'ল তিনিটা।
উম, উম, পেমেণ্ট পালা?
পেমেণ্ট পালোঁ।
কিমান পালা?
এ অলপ চলপ মই মানে ইমান ইমান কিবা হেৰি কলত কথা পাতা নাই যে মানে।
উম, উম।
আৰু এই কলৰ কলৰটোৰ পৰা আৰু আৰু এটা দিছিলে তো মোক উম কি বুলি আছিলে টেক্স টু স্পিচ দিছিলে।
অ সেইটো পোৱা নাই বাৰু।
আহি যা বেছিজন তাৰ পাছত আহি যাব, এই কিবা হেৰিটো কমপ্লিট কৰা তাৰ পাছতে আহি যাব, কিমান হল তোমাক তুমি কৈছা? পাঁচটা পচটা কমপ্লিট হল না
অ পাঁচটা কমপ্লিট হল।
এই পোন্ধৰটা মান কমপ্লিট হোৱাৰ পাছতে আহি যাব।
অ অ তুমি সেইটোও কৰিছা নেকি?
এইটো মই মানে অসমীয়া পঢ়োতে অলপ মানে উওল্টা পুল্টা হৈ যায় যে সেইকাৰণে মোৰ বাইদেউক দি দিছো সি কৰি আছে।
অ অ।
মানে বহুত দিন ধৰি অসমীয়া পঢ়া নাই ত' অলপ মানে কৰোতে আৰু নিলি পশুতে অলপ অ অসুবিধা হৈ যায় মানে উল্টা পুল্টা হৈ যায়। ত' অলপ উল্টা পুল্টা হলেতো নহ'ব তাতে স্পিছ কিবা কৈ থাকোঁতে। পুৰা কাৰেক্টলি কৰিব লাগিব তেতিয়াহ'লেহে দিব।
অ মই বাৰুতে পঢ়ি ভালেই পাও।
মই মানে পঢ়াতটো ইমান হেৰি নাই, মানে মোৰ কামৰ কামৰ বস্তুৰ বাহিৰে বেলেগ কিবা পঢ়োতে মোৰ মানে মাথা চাথা কাম নকৰে একদম উল্টা পোল্টা হৈ যায় মানে। মই মানে বেলেগ একৈ হা হা মই প মইও পঢ়ি ভাল পাও মানে যোন কেইটা মোৰ মানে নলেজৰ কাৰণে আছে, সেই কেতিয়াহে কৰি ভাল পাওঁ মানে বেলেগ একো কৰি ভাল নাপাওঁ।
অ।
উম যেনেকা যেনেকা ধৰা ইলেক্ট্ৰিচিয়ানৰ কিবা হওক কিবা কিবি কামৰ কথা। কম্পিউটাৰ লেংগুৱেজৰ কথা কিবা কিবি কথা এইকেইটা কথাই মই পঢ়ি ভাল পাওঁ বেলেগ একো ভাল নাপাওঁ মই। সেইকেইটা পঢ়োতে মোৰ ইৰিটেশচন হৈ যায় মানে অলপ।
উম।
তুমাৰো ৰিজেক্ট হল নেকি কল?
মোৰ ৰিজেক্ট এতিয়ালৈকে গম পোৱা নাই মই।
উ ডেশবৰ্ডত যোৱা ডেশবৰ্ডতো দেখাই থাকে নাই কেইটা ৰিজাৰ্ট হ'ল কেইটা কি হ'ল।
অ চাব লাগিব।
উম স্ক'ৰ কিমান কিমান হ'ল তোমাৰ।
মই সেয়া একোৱে চোৱা নাই মই মানে ইমান ভালকে কালি ফাষ্ট কৰিছো ন,
কি কি?
ইমান মানে মই কালি ফাৰ্ষ্ট কৰিছোঁ ন ইমান এটা মানে গম পোৱা নাই আৰু।
অঁ মানে যোনে কল লগাই ন তুমি এতিয়া মোক মোৰ তাত কল লগোৱাইছে লগাইছা না? তো তোমাৰ মানে বেছি বেছিকে কচা ক'ব লাগিব আৰু তুমি লিষ্টখন পালা লিষ্ট যে দিছিলে। ৰূপৰ পৰা ছেভেন চেভেন্তি ফাইভটা নে কিমানটা মান টপিক আ সেইকেইটা টপিকত কথা পাত কৰিলে মানে বেছিকে অলপ স্কোৰটো বেছি হয়, মানে পইচা অলপ বেছিকে দিয়ে বোলে।
অঁ অঁ নাই মই সেইটো লিষ্টখন পোৱা নাই বাৰু
উম তাকে মানে সেইটো লিষ্টখন পালে মানে সেইটো লিষ্টৰ মতে ক কথা পাতিলে মানে অলপ হেৰী হয় মানে।
উম। মই এই এপটোত বাৰুতে মানে আগতে তোমাৰ ইমেজ দিছিলে এতিয়া মানে এ এতিয়া নহয় আৰু এইটো দিন হ'ল। ইমেজ দিছিলে ভয়েচ দি পেলাই ক'ব লাগে।
আগতো আগতো ইউজ কৰিছিলা নেকি এইটো?
অঁ আগতে মই ইউজ কৰিছিলোঁ। তাৰপিছত মানে মোক ফাৰ্ষ্ট এইটো ওলাওঁতে মানে মই আগতে ইউজ কৰা ন। মোৰ তাত মানে মেছেজ আহিছিলে কৰিব কাৰণে মই তেতিয়া ইম্পৰ্টেন্ট নিদিলো মানে
তেতিয়া তেতিয়া কিমান দি আছিলে কিমান?
তেতিয়া মই মানে বেলেগৰ হেৰীত কৰিছিলোঁ ন মানে সিহঁতে ধৰ অলপ বেছিকে হেৰী কৰি লয়। কাতি কৰি ধৰ মই বেছি কৰা নাছিলোঁ মই থ্ৰি এইট্টি মান পাইছিলো নেকি?
থ্ৰি এইট্টি পালা। কিমানটা কৰিছিলা কেইটা কৰিছিলা?
খুব বেছি ছখন মান কৰিছিলোঁ নেকি?
অঁ।
তাপা ৰিজেক্টটো হৈছে না।
উম ৰিজেক্টটো হ'বই না ফাৰ্ষ্টে নতুন নতুন কৰিলেটো ৰিজেক্ট হ'বই।
উম সেইটোৱে।
মই যেতিয়া ফাৰ্ষ্ট কল কৰিছিলোঁ মোৰ লগৰ এটা তাত। ক কল কৰাৰ পাছত অলপ মানে বেয়া আৰু এটা ওলাই গৈছিলে। মানে লগৰটোৱে যেতিয়া এ এনেকা নৰ্মেল কথা যেনেকে পাতি আছোঁ না তেনেকে পাতি আছিলোঁ পাতি আছিলোঁ। পতককে ওলাই গ'ল মুখৰ বেলেগ কথা সেইট তেই ৰিজেক্ট হৈ গ'ল ৰিজেক্ট হৈ গ'ল
অঁ মোৰো ফাৰ্ষ্টৰ কেইটা তেনেকুৱা হৈছে পুৰা হাঁহি কৰি দিয়া হ'ল মানে।
হোম হোম, না হাঁহি প্ৰব্লেম নাই মানে মোৰ তাতে বেয়া ক ৱাৰ্ড ওলাব নালাগে আৰু বেয়া ত কথা নাপাতিলে হ'ল মানে।
অঁহ।
উম। সেইবোৰ মানে অচিনাকি মানুহৰ লগত আন আন মানুহৰ লগত কথা পাতিব লাগে তেতিয়াহে বে বেয়া শব্দ নোলাব। তু তুমি যেতিয়া ফ্ৰেণ্ড উম নিজৰ নিজৰ কালেকচৰ লগত ফ্ৰেণ্ডৰ লগত কথা পাতিবা তেতিয়া ওলাবই বেয়া।
অঁ সেইটোৱে উম।
আৰু